হেল্লো অঁ শুনা পাইছা নাই?
অঁ, শুনিছো শুনিছো। মোৰ মাতটো শুনিছানে?
উম, শুনিছো শুনিছো কি কৰি আছা?
এয়া তোমাৰ কি কৰিবা, ভাত পানী খালোঁ খাই বৈ বিচনাতেই এনেই বাগৰি আছোঁ। তুমি কি কৰিছা?
অঁ, এ মও তোমাৰ ইনেই বিচনাতে শুই আছিলো অকমান। বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই ভালেই। তোমাৰ ভাল নহয়?
অঁ মোৰো ভালে ভালে বাৰু দেই।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
অঁ। এ ফোন কৰিলো মানে মোৰ কথা এটা আলোচনা কৰিবলগীয়া আছিলে অকমান, গম পাইছা নাই?
অঁ, কি কথা?
তাকে বলো অঁ তাকে বলো সেই তোমাৰ সঁতে আলোচনা কৰো বুলি ভাবিলো আৰু
হয় হয়।
অঁ এতিয়া যে তুমি, ধৰি লোৱা মানুহ বিলাকে কিছুমান মানুহে তোমাৰ এ টকাটো মানে সময়তকৈ টকাটো বেছি গুৰুত্ব ত্ব দিয়ে গম পাইছা নাই? এতিয়া তোমাৰ মতে, তুমি কোৱা আৰু মোক অকমান কোৱাচোন মানে এতিয়া মানুহে সময় সময়ক বেছি গুৰু ত্বপূৰ্ণ বুলি ভাবিব লাগে নে, নে টকাক বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিব লাগে?
হয়। এতিয়া কথাটো এনেকুৱা ধৰণৰ হৈছে এতিয়া ধৰা ত তুমি বি ক'বলৈ বিচাৰিছা যে সময় নে টকা, কোনটোৰ আচলতে মূল্যটো বেছি। সেইটো কথা আচলতে তুমি সুধিছা, কিন্তু মই ভাবো যদ যদি মই নিজৰ ক্ষেত্ৰতে মই চাওঁ মই কিন্তুু টকা পইচাতকৈ কিন্তুু সময়কহে বেছি মূল্যবান বুলি ভাবো। কাৰণ কি হয় এতিয়া টকা পইচাৰ ক্ষেত্ৰত মানে এনেকুৱা এটা বস্তু আচলতে মই এ এইটো কোৱা নাই যে, সময়হে দৰকাৰ টকা পইচা দৰকাৰ নহয় এইটোও কোৱা নাই। মানে সময় আৰু টকা পইচা, দুয়োটাৰে জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু হ'লেও মানে কি হয়, এতিয়া এই দুটা ক্ষেত্ৰত যদি আমি চাওঁ এতিয়া টকা পইচা যদি আমি হেৰুৱাওঁ, তেনেহ'লে সেইখিনি কিন্তু আমি পুনৰ আমি উপাৰ্জন কৰিব পাৰিম। কিন্তু কি হ'ব আমাৰ এতিয়া বৰ্তমান সময়খিনি যে পাৰ হৈ গৈ আছে, এই বস এই সময়খিনি কিন্তু এবাৰ পাৰ হৈ গ'লে কেতিয়াও আমি ঘূৰাই আনিব নোৱাৰো। এ সেই ক্ষেত্ৰত মানে মই কি ক'ব বিচাৰিছো, টকা পইচাও উপাৰ্জন পাৰি, কিন্তু সময়খিনি কিন্তু আকৌ উপাৰ্জন কৰি ঘূৰাই আনিব নোৱাৰি। সময় যোৱা সময়খিনি গুচিয়ে গ'ল। সেই ক্ষেত্ৰত মানে কি হয়, তুমি টকা পইচাৰ ওপৰত বেছি গুৰু গুৰুত্ব নিদি যদি তুমি সঠৰ মানে সময়ৰ যদি সঠিক ব্যৱহাৰ কৰিব পাৰা তেনেহ কি হ'ব টকা পইচা তোমাৰ নিজে নিজে হাতলে আহিব। মানে ধৰা এতিয়া তুমি যদি সময় মতে পঢ়ি, যিটো সময়ত যিটো কৰিব লাগে সেইটো যদি কৰা, তেতিয়া কি হয় পঢ়া শুনাৰ সময়ত যদি তুমি টকা পইচাত গুৰু ত এতিয়া তেতিয়া কি হ'ব তোমাৰ হাতলৈ ধন টকা পইচা আহিব সেইটো নাহে বুলি নকও কিন্তু কি হ'ব ভৱিষ্যতে কিন্তু সেই টকা পইচাখিনি হয়তো মানে চিৰস্থায়ী হৈ নাথাকিবও পাৰে কাৰণ কি হব যেতিয়া যিটো সময়ত আচলতে যিটো কাম এতিয়া আ ধৰা বৰ্তমান সময়ত যদি সময় সঠিক ব্যৱহাৰ কৰি আমি ভালদৰে পঢ়া-শুনা কৰি লও তাৰ পিছত কি হব আমাৰ চাকৰি তাকৰি পোৱাৰ আমাৰ সুযোগটো বৃদ্ধি পাব তেতিয়া কি হব আমাৰ গোটেই জীৱনতো আমি টকা পইচাত জিকিব পাৰিম কিন্তু যদি আমি সেইটোকে নকৰি এই সৰুৰ পৰাই যদি ল'ৰা ছোৱালীক অকল ট কা পইচাৰ বিষয়ে যদি বুজাও সিহঁতে কি হব নিজৰ ধৰা সময়ত অ কামখিনি সময়ত নকৰিব অকল টকা পইচাৰে ধান্দা কৰি থাকিব তাৰ ফলত কি হব তেওঁলোকৰ জীৱনতো কিন্তু সুখীময় নহব আৰু আচলতে তুমি চাবা চোন যিসকল আমাৰ মানে সফল লোক থাকে তেওঁলোকে কিন্তু সময়ৰ মূল্যটোক বুজি পায় তেওঁলোকে সময়ৰ কাম সদায় সময়ত কৰে এতিয়া যিসকল আমাৰ ডাঙৰ ডাঙৰ ব্য ক্তি যিবিলাক মানে ধৰা পইচাৰ লগত বহুত জড়িত বা বহুত ধনী ধনী লোক সকলক তুমি সুধিবা সোন তেওঁলোকে দিনটোত কি কৰে তেওঁলোকৰ কিন্তু গো টেই দিনটোত কাম কৰা এখন সময়সূচী থাকে তেওঁলোকৰ মানে এক মিনিটো তেওঁলোকৰ কাৰণে বহুত মূল্যবান তেওঁলোকে এক মিনিট সময়ো অপচয় নকৰে সেই সময়মতে তেওঁলোকে সময়ৰ কাম সমূহ কৰি যোৱাৰ ফলত কি হৈছে অত বছৰে যে এই সময়ত মূল্যটো বুজি পালে যাৰ ফলত কি হল সেই ব্য সেই বিলাকৰ হাতলৈ ধন টকা পইচা নিজে নিজে আহিবলৈ আৰম্ভ কৰিলে মানে আচলতে কি এই সময়ক যেতিয়া আমি সৎ ব্যৱহাৰ কৰিম এতিয়া আমাৰ এনেও মানে ভালেই হ'ব আমি যি কামেই নকৰো ধৰা ভাল কামত আমাৰ সদায় ভালেই হব সেয়েহে আমি টকা মানে টকা পইচাতকে বেছি সময়ত গুৰুত্ব দিব লাগে আৰু কি হয় আমি এতিয়া কিছুমান কথা চাবাচোন লক্ষ্য কৰিবা আমি যেতিয়া সময় নষ্ট কৰো তেতিয়া কিন্তু আমাৰ বহুত লচ হয় চাবা দেই এতিয়া কি ক কৰে কিছুমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি কৰে বহুত ডাঙৰ ডাঙৰ পৰীক্ষা দিবলৈ তেওঁলোকে ফৰ্ম ফিল আপ কৰে
তাৰ পিছত তেওঁলোকে যিটো সময়ত পঢ়া শুনা কৰিব লাগে সেই ফৰ্ম ফিল আপ পুৰা যেতিয়া পৰীক্ষা সন্মুখত আহি আছে তেওঁলোকে যিটো সময়ত কৰিব লাগে সেই সময়ত সেই সময়খিন নষ্ট কৰি মোবাইল চাব টিভি চাব সেইবিলাক কাম কৰি পঢ়া সময়তো নষ্ট কৰে যাৰ ফলত কি হয় তেওঁলোকৰ এটা সোণালী সুযোগ তেওঁলোকে হেৰু ৱাবলগীয়া হয় আচলতে কাৰণ হয় তেওঁলোকে যেতিয়া পঢ়া সময়খিনিত মোবাইল ফোন চাব টিভি চাব তেতিয়া কি হ'ব তেওঁলোকৰ পঢ়াখিনি মনত নাথাকিব বা পঢ়িবলৈ সময় নাপাব ধৰা সেই সুযোগটোত তেওঁলোকৰ গুচি যাব মানে সময় পাৰ হৈ গুচি যাব পঢ়াৰ সময় যাৰ ফলত কি হব তেওঁলোকে সেই পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হব নোৱাৰিব
অ
অ তেতিয়া কি হ'ব জানানে হয়তো সেই পৰীক্ষাতো উ উত্তীৰ্ণ কৰা হলে কিজানি তেওঁ এটা ভাল চাকৰি পাবলৈ সুযোগ পালেহেঁতেন কিন্তু তেওঁ যে সময়ৰ কাম সময়ত নকৰিলে তাৰ ফলত কি হ'ল তেওঁৰ সেই পৰীক্ষাটো বেয়া হ'ল বা তেওঁৰ যি সোণালী সুযোগ আহিছিলে হাতলৈ সেই সুযোগটো তেওঁ নিজেই মানে হেৰুৱাই পেলালে আচলতে সেইখিনিয়ে কথা সময়ত যদি আমি সৎ ব্যৱহাৰ কৰো বা তেতিয়া কি হব আমি সময় মূল্য তিয়া বুজি পাম আমাৰ জীৱনটো নিজে নিজে শৃংখলাবদ্ধ হৈ পৰিব যাৰ কি হব আমাৰ জীৱনটো সফলৰ দিশে আগবাঢ়ি গৈ থাকিব সেই ক্ষেত্ৰত আমি সময়ৰ মূল্যতো আচ আচলতে বুজি পাব লাগে সময় কিমান মূল্যবান সেই বস্তুটো আমি বুজি পাব লাগে আৰু আমাৰ অসমীয়াত এষাৰ কথা কথা আছে আমি সকলোৱে শুনি আহিছো সৰুৰ পৰা সময় টিকনিডাল বোলে আগফালে উৰে সেই ক্ষেত্ৰত আমি এই কথাটো যেতিয়া সৰু আছিলো তি তেতিয়া সেইটো বুজি নাপাইছিলো কিন্তু বৰ্তমান সময়ত আমি বুজি পাইছো যে এই কথাষাৰ কিয় কোৱা হয় কাৰণ সময় আচলতে অমূল্য সম্পদ এবাৰ গুচি যোৱাৰ পিছত সেই সময়খিনি আমি কেতিয়াও ঘুৰাই আনিব নোৱাৰো এতিয়া সময় আৰু টকা পইচাৰ ক্ষেত্ৰত তুমি ধৰা মোক যি প্ৰশ্ন সুধিছিলা মোৰ মানে ধৰা যি খিনি সাধাৰণ জ্ঞান আছিলে ইয়াৰ ওপৰত তাৰে মই তোমাক কিছুমান কৈছো আৰু এ এতিয়া মানে ধৰা মোৰো কিছুমান কথা জানিবলৈ মন গৈছে এ সময় আৰু টকা পইচা ক্ষেত্ৰত তোমাৰ মানে কেনেকুৱা ধৰণৰ মনোভাৱ সেই মনোভাৱৰ কথাকে তুমি কোৱাচোন বাৰু অকণমান
হয় এতিয়া তুমি আচলতে সময় আৰু টকা কোনটো মানে বেছি গুৰুত্ব তুমি সেইটো কথা কৈছাই আৰু দুইটাৰ মাজত মানে তুমি সম্বন্ধটো ৰাখি মেলি তুমি কথাখিনি কৈছা দেই গতিকে সেইখিনি মোৰ কথা শুনি ভালেই লাগিছে বাৰু যে মই মোৰ মতে যদি কওঁ গম পাইছা নাই
হয়
এতিয়া আমাৰ মানুহৰ জীৱনটোত আচলতে সময় আৰু টকা দুয়োটাই অতি মূল্যবান গম পাইছা নাই এবাকো আমি কম বুলি ক'ব নোৱাৰো হয় নহয় এতিয়া তুমি যদি চোৱা দৈনন্দিন জীৱন বা শিক্ষা ব্যৱস্থা হয় নহয় সেই তেনেকুৱা ক্ষেত্ৰত কি হয় অ আমাৰ মানে সেই তোমাৰ সময় আৰু টকা পইচা তোমাৰ দুয়টাই প্ৰয়োজন আছে গম পাইছা নাই এতিয়া ধৰি লোৱা আমাৰ দি সময় আৰু যদি টকা পইচা আমি খৰচ কৰিব নোৱাৰো তেনেহলেতো তোমাৰ ধৰি লোৱা আমি কোনোবা এটা কামত সফল হব নোৱাৰিম হয় নহয় গতিকে অ সকলো ক্ষেত্ৰতে আচলতে সময়টো মানে টকা এনে চাবলে গলে টকা পইচাকৈ সময়টো বেছি গুৰুত্বপূৰ্ণ গম পাইছা নাই? কাৰণ সময়টো যদি এবাৰ গুচি যায় তেনেহলেতো আমি সেই সময়টোক আকৌ পিছত অ ঘূৰাই আনিব নোৱাৰো হয় নহয় বা সময়টো পিছত আকৌ এবাৰ ঘূৰি নাহে সেইকাৰণে তোমাৰ মানে সময়টো বেছি গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব গম পাইছা নাই তাইৰ অ তাৰ যদি তুলনামূলক ভাৱে চাও আমি টকা পইচা এতিয়া যদি আমাৰ ট টকা পইচা ধৰি লোৱা আমাৰ হাতত পাঁচ হাজাৰ টকা আছে পাঁচ হাজাৰ টকা যদি হে হেৰাইও যায় আমি আকৌ সেই পাঁচ হাজাৰ টকাটো ইনকাম কৰি ল'ব পাৰিম হয় নে নহয় গোটাই ল'ব পাৰিম অ গতিকে কিন্তু যদি আমাৰ সময়টো গুচি যায় তেনেহলে আমিতো সময়টোতো কেতিয়াও ঘূৰাই আনিব নোৱাৰো হয় নহয় সেই সময়টোতো অ এবাৰ যোৱা সময়তোতো আমি আকৌ পিছত কেতিয়াও পাব নোৱাৰো গম পাইছা সেইহে মানে কি হয় সময়ক পৃথিৱী আটাইতকৈ মূল্যৱান সম্পদ বুলি মানে গণ্য কৰা হয় গম পাইছা আৰু তুমি তুমি এটা কথা মন কৰিবাচোন তোমাৰ যিসকল লোকে সময়ৰ মূল্যতো নুবুজে তেওঁলোকে কিন্তু চাবাচোন জীৱনত ভালদৰে সফল হব নোৱাৰে গম পাইছা নাই এজন সফল ব্যক্তি হব নোৱাৰে কিন্তু তোমাৰ যিসকল লোকে তোমাৰ সময়ৰ যি মূল্য সেই মূল্য বুজে আৰু মানে সময়ৰ যি সঠিক ব্যৱহাৰ সেই যদি সঠিক ব্যৱহাৰ কৰে তেনেহলে কিন্তু তেওঁ জীৱনত কিন্তু সফলতা অৰ্জন কৰিবই সেইটো তাক কোনেও ৰখাব নোৱাৰে গম পাইছা নে আৰু তোমাৰ ধৰি লোৱা এতিয়া অ ছাত্ৰ ছাত্ৰী সকলৰ জীৱনৰ ক- কথা কৈছো দেই ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত জীৱনত তোমাৰ সময়টোহে বেছি গুৰুত্ব গুত্বপূৰ্ণ টকা পইচাতকৈ দেই এনে ধৰি লোৱাক তোমাৰ নৰ্মেল মানে ডাঙৰ মানুহ বিলাকৰ ক্ষেত্ৰত আচলতে টকা পইচাটো লাগিবই হয় নহয় তহলে টকা পইচা নালাগে বুলিও কোৱা নাই কাৰণ যদি আমাৰ টকা পইচা নহয় আমিতো তোমাৰ অ জীয়াই থাকিব নোৱাৰিম হয় নহয় এক কথাত চাবলৈ গলে কাৰণ আমি এতিয়া তোমাৰ যিখিনি বস্তু ব্যৱহাৰ কৰি আছো বা যিখিনি বস্তু খাই আছো এতিয়া তুমি সেই দালি তেল বিলাকৰ কথাই চোৱা আমি যদি তোমাৰ দালি খিনি নাখাওঁ আমি আমাৰটো খাদ্য আমি সেই খাদ্য বস্তু বিলাক যিখিনি খাই আছো সেইখিনিতো আম টকা পইচাৰ জৰিয়তেটো কিনিছো ন গতিকে টকা পইচাটো মানে দৰকাৰ নাই বুলি নকওঁ হয়ে নহয় টকা পইচাও দৰকাৰ আছে কিন্তু সেই কিন্তু সেই তাৰ যদি তুলনামূলক ভাৱে আমি ছাত্ৰ জীৱনৰ কথা চাওঁ গম পাইছা নাই ছাত্ৰ জীৱনত কিন্তু সেই টকা পইচাতকৈ বেছি গুৰুত্ব গুৰুত্ব মানে সময়ক দিব লাগে গম পাইছা
হয় হয়
কাৰণ শুনা এতিয়া তোমাৰ মই কৈছো সময়টোতো কেতিয়াও ঘূৰি নাহে এতিয়া তোমাৰ মানে প্ৰথমতে অধ্যয়ন কৰা সময়ত হৈছে সেই শিশু কালতো মানে গম পাইছা নে ছাত্ৰ জীৱন এতিয়া ছাত্ৰ জীৱনত ছাত্ৰ জীৱনৰ আমাৰ লক্ষ্য এটাই হ'ব লাগে আমি কেৱল অধ্যয়ন কৰা গম পাইছা নাই এইটো সময় আমাক টকা পইচা উপাৰ্জন কৰ সময়ে নহয় গম পাইছা এই সময়তটো আমাৰ কেৱল ট পঢ়াৰ সময় আমি ইয়াত অকল অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগে কিন্তু এই সময়ত যদি তোমাৰ সেই ছাত্ৰ ছাত্ৰী সকলে পঢ়াৰ ওপৰত গুৰুত্ব নিদি যদি তোমাৰ পইচা ইনকাম কৰাত গুৰুত্ব দিয়ে তেনেহলে কি হব সিহত ভৱিষ্যত জীৱনতটো মানে অলপ সংকটত পৰিব যেন মোক মানে মই অনুভৱ কৰো গম পাইছো। তেনেদৰে গতিকে মোৰ মতে তোমাৰ সেই ছাত্ৰ ছাত্ৰী সকলে তোমাৰ সময়ত কৰিবলগীয়া কাম খিনিহে কৰিব লাগে যেতিয়া এতিয়া ছা- ছাত্ৰ জীৱন ছাত্ৰ ছাত্ৰীসকলে তোমাৰ প্ৰথম কথা সিহঁতে অধ্যয়ন কৰিব লাগে গম পাইছা তোমাৰ সিহঁতে যেতিয়া অধ্যয়ন কৰিব ভালদৰে জ্ঞানখিনি অৰ্জন কৰিব তেনেহলে তোমাৰ ধৰি ধৰা বিভিন্ন ধৰণৰ পৰীক্ষা নিৰিক্ষা চলিয়ে থাকে হয় ন পৰীক্ষা নিৰীক্ষায় থাকে এই পৰীক্ষা নিৰীক্ষা তোমাৰ পৰীক্ষা পতাৰ পাছত পৰীক্ষাত যদি ভাল ফল এটা উপাৰ্জন কৰিব পাৰে। হয় নহয় ভাল ফল এটা যদি লাভ কৰিব পাৰে তেনেহলে তেওঁলোক ইনেও আগুৱাই যাবই জীৱনত হয় নহয় আৰু তোমাৰ তোমাৰ যদি জ্ঞান থাকে তুমি যদি সময় যদি সঠিক ব্যৱহাৰ কৰা গম পাইছা তুমি যদি ভালদৰে পঢ়া শুনা কৰা অধ্যয়ন কৰা নহলে কি হব, তোমাৰ সেই পিছত তোমাৰ চাকৰি কাৰণে সকলোৱে মানুহ বিলাকে তোমাৰ মানে নিজে বিচাৰি নিব সেই ঘৰৰ পৰা আৰু টকা পইচাৰ পিছত তোমাৰ দৌৰিবলৈ দৰকাৰ নাই, তুমি যদি তোমাৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা। সময়ৰ সঠিক ব্যৱহাৰ কৰিলে তোমাৰ টকা পইচা তোমাৰ ওচৰলৈ নিজে আহিব গম পাইছ নাই। তুমি টকা পইচাৰ পিছত দৌৰিবলৈ একো দৰকাৰ নাই গতিকে সেই আমাৰ যিটো ছাত্ৰ জীৱন সেই ছাত্ৰ জীৱনটোত আমি সেই টকা পইচাৰ গুৰুত্বটো কমকে দি আমি জীৱনটোত কেনেদৰে তোমাৰ উন্নতি কৰিব পাৰো বা আমি অধ্যয়নৰ জৰিয়তে আমি কেনেদৰে আগবাঢ়ি যাব পাৰো। সেই কথাটোতহে বেছি গুৰুত্ব দিব লাগে মোৰ মতে বুজি পাইছা গতিকে ময়ো তোমাৰ সেইটোয়ে ভাবো মানে মোক কথাটো তোমাৰ সেই মানুহৰ যিটো সময় সময়টো যিহেতু মূল্যবান বস্তু গম পাইছা নাই সময়টো এবাৰ গলে মানে আমি কেতিয়াও সময়টো উভতাই আনিব নোৱাৰোঁ। সেইকাৰণে মানে অ সেইকাৰণে মানে সেই সকলো ল'ৰা ছোৱালীয়ে তোমাৰ বা সকলো ল'ৰা ছোৱালী বুলিয়ে কোৱা নাই মানে সকলো মানুহে তোমাৰ সময়ক বহুত গুৰুত্ব দিব লাগে গম পাইছা। এতিয়া তোমাৰ যিহেতু সময়তটো হৈছে টকাতকৈ অধিক গুৰুত্বপূৰ্ণ হয় নহয়। মই তোমাক কৈছোঁৱেই, 'যে টকা তোমাৰ এতিয়া যে তোমাৰ পইচা হেৰাইও যায় তুমি আকৌ উপাৰ্জন কৰিব পাৰিবা। কিন্তু তোমাৰ যদি এবাৰ যদি হাতৰ পৰা পইচা গুচি আহ সময় গুচি যায়। তেনেহলে তুমি সেই সময়টোতো পিছত কেতিয়াও ঘূৰি নাহে হয় নহয় সেয়েহে এতিয়া আমি সময়ৰ মূল্যতটো বুজি বুজি মেলি অ প্ৰতিটো মুহুৰ্তত মানে সময়ৰ